হেল্ল'।
হেল্ল'।
আহ। ফাইনেল লাগিল দে তোৰ তাত।
আহ কি খবৰ?
মোৰ খবৰ ভালো ভাল, তাৰ কাৰণে
কেমানমান আছা?
ভাল ভাল বঢ়িয়া।
হয় নেকি?
এ মই তোক কল কৰিব পাৰিম দে এতিয়াৰ পৰা, ভালেই হ'ল মই এইটো তোৰ আৰু কেইটা আছে টটেল নাম্বাৰ?
আৰু একটা আছে কিমান লাগে তোক নাম্বাৰ সেইটো ক।
হে নহয় তোৰ আগৰ নাম্বাৰত কল লগা নাছিল না এইটো নম্বাৰ লাগিছে, মানে এইটো নম্বাৰ মই পাঁচবাৰ পাৰিম একবাৰ মাৰিলো আৰু চাৰিবাৰ।
আৰু আছে তোক কিমান বাৰ কৰিবি সেইটো বহুত নম্বৰ আছে মোৰ লগত।
অ' টোটেল থাৰ্টি বাৰ হোৱা কে।
এই বহুত ইমান তই পাগলাহ হৈ তই ইমান দিনৰ কথা প পাৰ পিন
চিন্তৰ কথা শুনিছ নে নাই? এ ঘন্টামান কথা পাতি বোলে অ'।
হা হেল্ল'। হেল্ল'। হেল্ল'। এ হাল
হেল্ল'। হেল্ল' ঐ চিন্তু ক'ত মাছিল?
কি কলে?
নাই মই ধৰাই নাই ইয়াতে কলত থকা কাৰণে তাক মই মেছেজত কৈ দিওঁ ৰহ।
কথা পাতি আছোঁ বুলি ক।
উ
আমাৰ মানে কি জানা শুক্ৰবাৰৰ ভিতৰত কমপ্লিট কৰি থলি তেতিয়া একেলগে পইচাটো সোমাই যাব।
অ' চ'ব পেমেণ্ট শুক্ৰবাৰে দে বোলে না?
অ' শুক্ৰবাৰ শনিবাৰৰ ভিতৰত, নহলিবা যদি আৰু দেৰি কৰো আৰু এই শুক্ৰবাৰ শনিবাৰক লগি ৰাখিব লাগিব।
নেক্সট শুক্ৰবাৰ না।
উম। এইটো শুক্ৰবাৰ আহিলে কাললৈ বুধবাৰ বৃহস্পতিবাৰ দুই দিন আছে আৰু
উম উম মোৰ ত আৰু চাৰটা আছে তোৰো চৰিটা আছে
আহ
আহ সেই কৰিলে হল তই তই দিনত দুটা মাৰিবি মইো দুপৰীয়া দুটা মাৰিম তাৰপিছত আকৌ তই গদ্ধি দুটা মাৰি ময় মাৰি দিম হে
উ হবা দে মানস কি ক'লপ চিন্ত হুম। হেল্ল'। হেল্ল' আহ পা নাই মোৰ তাত ফোন এতিয়া লাগিয়ে আছে।